হেল্ল' উম কি কৰি আছা
অ এই ৰিল চাই আছিলো দিয়া
হা
ৰিলচ চাইছিলো মই ৰিলচ চাইছিলো তুমি কি কৰি আছা
অ মই এনে বাহিৰতে এনে ঘূৰি আছো বাৰু ৰিল চ চাই আছিলে এনেকে অ খবৰ পাতি ভাল
অ ভালে দিয়া
হয় নেকি বৰ্তমান তুমি অ ভালেই তুমি আহ উ ৰিলচ চাই আছিলা, তুমি অ চচিয়েল মিডিয়াৰ বিষয়ে অলপ আজি কথা পাতি দিয়া।
অ ঠিক আছে দিয়া
তুমি চচিয়েল মিডিয়া ইউজ কৰি ভাল পোৱা নে?
হয় ভাল পাও, মইতো ইউজ কৰিয়ে থাকো তোমাক যিহেতু কলো এতিয়া মই চাইে আছিলো মানে যেতিয়া মই ফ্ৰী টাইম পাওঁ তেতিয়া চাই থাকো আৰু
হয় নেকি অ ছ'চিয়েল মিডিয়া বেছি তুমি ইউজ কৰা বা ছ'চিয়েল মিডিয়া ভাল লগা বস্তুবোৰ কি হয় তোমাৰ?
ভাল লগা বস্তুবোৰ মোৰ সেইটোয়ে হয় যে মই ৰিলচ চাই থাকো বহুত কিবা কিবি ভিডিঅ' কমেডি ভিডিঅ' বোৰ চাই থাকো যে সেইকাৰণে মোক বৰ ভাল লাগে আৰু, আৰু সেইটো কাৰণে মোৰ মই এইটোয়ে কওঁ যে চচিয়েল মিডিয়াৰ পৰা মই বহুত কিবা কিবি মানে ভাল লাগে এটাৰটেইনমেন্টৰ কাৰণে বৰ ভাল হয় তোমাৰ তোমাৰ এনেই কোনোবা মানুহ এনে ফ্ৰী থাকিলে আৰু এনে ফ্ৰী থাকিলে কিবা কিবি ভাবা যায় ন মনত কিবা কিবি এনেই ভাবো যে তাতছে ভাল তোমাৰ কিবা ম মোবাইল চাই থাকিলে ৰিল চাই থাকিলে সেনেকুৱা নহয় আৰু, নিজকে অকলে বুলি ভাবা নাযায় আৰু
উম
অকলশৰীয়া বুলি কোনোবা থাকে ন এনেকে মোবাইল চবাইল নাথাকা মানুহ অকলে বহি থাকে অকলশৰে তেনেকে ফিল কৰে, তোমাৰ সেইটো মোবাইল থাকিলে ৰিলচ চিলছ চাই থাকিলে সেনেকুৱা ফিল নহয়ও গী কেতিয়াও, সেইবাবে মোৰ বৰ ভাল লাগে দিয়া সেইকাৰণে চাইয়ে থাকো কেতিয়াবা কেতিয়াবা, লগ ফলো নকৰিলে মই ৰিলচএ চাই থাকো এনে ফ্ৰী থাকিললে কাম চাম শেষ কৰিলে ৰিল চাই থাকো৷
অ ৰিলচ অ মই চাও বৰ্তমান মই ৰিলচ ৰীলচো চাও, তোমাৰ ফেচবুকো চলাও, ইন্ষ্ট্ৰা-ইণ্ষ্টা তো তোমাৰ চাও এনে তুমি চচিয়েল মিডিয়াত ফটোবোৰ আপলোড কৰি ভাল পোৱা নে?
অ মোক তুমিতো মোক এইটো কথা কৈ দিলা মই বৰ ভাল পাওঁ দিয়া মই ইমান আপলড কৰো ফটো ৰীলচ বনাও বৰ ভাল লাগে মোৰ সদায় এক্টিভ থাকো৷ ছচিয়েল মিডিয়াত সেইকাৰণে, মোৰ এক্টিভ থাকি বৰ ভাল লাগে, আৰু বহুত লুম্বাহ বাহিৰৰ ল'ৰা ছোৱালীৰ লগত কথা পাতি থাকো বাহিৰৰ মানুহৰ লগত বৰ ভাল লাগে তেতিয়া মেছেজ চেছেজ কৰো বৰ ভাল লাগে, অ তোমাক ভাল লাগে নে এনেকুৱা? কথা পাতি
অ মই আগতে মানে চচিয়েল মিডিয়া বহুত ফ্ৰেন্ড আছিলে বৰ্তমান মই চছিয়েল মিডিয়া ইউজ কৰিবলৈ মানে ইমান ফ্ৰেন্ড বনাব নাইটোবা কিবা কৰিব সেইবোৰ উ ইমান ভাল নাপাওঁ৷ আগতে মানে ছ'চিয়েল মিডিয়াত ফ্ৰেণ্ডবোৰ বনাই বহুত
মানে মোৰ এতিয়া দু বেছি বছৰ হোৱা নাই দিয়া মোৰ দুবছৰ দুবছৰেই হৈছে যিহেতু মই সেই ছচিয়েল মেডিয়াত বেছিকে এক্টিভ হৈ আছোঁ মানে মই মোৰ নতুনকে মোবাইল লৈছো ন! মই সেইকাৰণে মই মানে মোবাইলতটো মাৰে চলাই আছিলো আগতে সেই মা মায়ে ইমান দিয়াই নাছিল সেইকাৰণে এতিয় নতুনকে লৈছ লৈছোঁ তেতিয়া দুবছৰ হৈ গ'ল নতুন মবাইল মই লৈছো সেইকাৰণে বেছিকি চলা আৰু বৰ ভাল লাগে।
উ,
তোমাৰ-তোমাৰ তুমি কেতিয়া লৈছিলা মোবাইলটো? শুনা পাইছানে? কেতিয়া লৈছিলা তুমি মবাইলটো? হেল্ল'